হেল্ল'
হেল্ল'
অ প্ৰিয়ম
অ কি কৰি আছ
কোৱা, এ মই আছো ৰবা এনেই। তুমি?
অ মইয়ো আৰু কি কৰিম আৰু এনেই আছিলো লেপটপ চাই আছিলো। ভাবিলো তোমাক একবাৰ কল কৰো কিবা কৰি আছা।
কি চাই আছিলা লেপটপত?
এ এনেই আৰু ভিডিঅ' চাই আছিলো। ইউটিউবত নৰ্মেল নৰ্মেল। তাকে অকমান এই ভ্লগ-শ্লগ চালো।
ফিফা চোৱা নে তুমি ফিফা ফিফা?
ফিফা নাইছোৱা আৰু মই এইবাৰ।
নোচোৱা নহ?
এ নাই ক'ত চাবা এতিয়া ৰাতি চাৰে বাৰটাত নে কি দিয়ে আমাৰ শুবৰে হয়চোন।
অ, লাইভ নেচালে পিছত ৰেকৰ্ডেত।
এ নাই। নাই। নাই। মোৰ তোমাৰ ফুটবলৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই। মই ক্ৰিকেট চাওঁ অকল।
আচ্ছা। আচ্ছা। ক্ৰিকেট। আই পি এল- চাই পি এল, ওৱল্ডকাপ যি আৰু টেষ্ট -চেষ্ট চব চোৱা।
অহ। এইবোৰ চাওঁ আৰু। ক্ৰিকেটৰ চব চাওঁ ৰবা।
ক্ৰিকেটৰ কোনটো মানে, তোমাক চবতে বেছি ভাল লাগে? কোনটো প্লেয়াৰক ভাল লাগে, চবচে বেছি?
ক্ৰিকেটৰ, তোমাৰ হাৰ- হাৰ্ডিক পাণ্ডিয়া।
অহ। তাকে ভাল লাগে বেছি।
অহ। হাৰ্দিক পাণ্ডিয়া তোমাৰ যেতিয়া চোৱেড ন। মজা লাগে।
অ'ৰে। ফেবৰে এ হাৰ্ডিক পাণ্ডিয়া তোমাৰ? অ' মানে তাক কি ৰিজনত ভাল লাগে মানে?
এ তাৰ মানে ষ্টাইলটো ভাল লাগে ৰে। এনে মানে যিটো তাৰ অ'ৰা, মজা লাগি যাই আৰু। বেটিং হওঁক, তাৰ বলিং হওঁক, চব মজা লাগে।
আচ্ছা। আচ্ছা। অ'হ। মোৰ আৰু তোমাৰ হানিক প হাৰিক পানডিয়াক ইমান এটা ভাল নালাগে।
কিয়া? এটিটিউদ আছে কাৰণে
এটিটিউদ আছে কাৰণে মানে একচুৱেলি মই বেছি ক্ৰিকেট নাচাওঁ। যেতিয়া ক্ৰিকেট চাওঁ তেতিয়া হাৰ্ডিক পাণ্ডিয়ে মাৰিবই নোৱাৰিবা তাৰ বলত বেয়া -বেয়া মাৰ খায়। হোহ। কব গলে হেনেকুৱা। মৰ বলাৰৰ ভিতৰত ভাল লাগে বুমৰাহ আৰু যদি বেটছ যদি কব যাওঁ। মানে এনে যদি ফেভৰেট এটা প্লেয়াৰ কব যাওঁ
অহ।
মোৰটোতো ৰোহিত শৰ্মাকে ভাল লাগে। আৰু তোমাৰ এম এছ ধোনী। এই দুটাই মোৰ ফেভৰেট প্লেয়াৰ, মানে এম এছ ধোনী চবত টো বেছি ফেভৰেট আৰু।
অ। অ। অ। ঠিকে আছে। চবৰে বেলেগ- বেলেগ দিয়াচোন।
চবৰে বেলেগ- বেলেগ আৰু। মানে হাৰ্ডিক পাণ্ডিয়াক তোমাৰ মেইনলি অৰাৰ কাৰণে ভাল লাগে, না কি?
অ সেইটোয়ে। তাৰ মানে যিটো তোমাৰ অৰা ন, মজা লাগি যায় দে।
অহ। আৰু এই কি বুলি কয় তোমাৰ বে তোমাৰ, এই মাৰাত -মাৰে কিন্ত মানে চৰ্টকেইটা ভাল দিয়ে কিন্তু সি।
মানে সি ৰখা ৰখি চিষ্টেম নাই। আহি কিনে ছয় -চাৰিয়ে মাৰে।
এইটো হয়, আৰু এই -এইবাৰ যে আই পি এল এত সূৰয়াবংঞ্চি কি মাৰছে ন?
সূৰয়াবংঞ্চি তোমাৰ এবাৰ গ্ৰিছগেলৰ ৰেকৰ্ডটোৱে ভাঙি দিল হয় ৰে। হাড্ৰেডৰ। গ্ৰিছগেলে থাৰ্টি বলত মাৰিছিল। সি তোমাৰ আঠাইছটা বলতে মাৰি দিল হয়, যদি আউট
না- নাই- নাইনটি চেভেন। নাইনটি চেভেনত আউট গল সি?
মানে পোন্ধৰ বছৰ হিচাপে তাৰ যিটো মানে খেলিছে ন সি
মানে এইটো, এইটো মানে আৰু, মানে এইটো আৰ ক'ব নোৱাৰা। এইটো মানে কি জানা সিটো তাত টলেণ্ট মানে কি, সি আৰু গড গিফ্ট বুলি কব পাৰা, এনেকুৱ টাইপৰ তাৰ টেলেণ্টটো। মানে সি অলপ নেক্সট লেভেলৰ আৰু ক'ব গ'লে।
অ'। তাক মানে ৰাজস্থানে নেৰে আৰু।
অহ। যোৱাবাৰো লৈছিল। এইবাৰো ললে। ক'ত ল এৰিব আৰু। তাকতো এইবাৰ বহুত এইবাৰতো ইয়াক বহুত পইচা দি ল'ব লাগিব দেহ। ইয়াৰ ডিমাণ্ডো বহুত বাঢ়ি গৈছে ন, হাই
সেইটোয়ে। নহলে তাক বহুত টিমে ল'ব চাব।
উম। উম। কিয় নল'ব। ই মানে কেনেক-কুৱা মাৰছে তুমি চোৱা না ৰে। মানে তুমি ভাবানা ৰে কি, কি ভাব্বা পাৰা নাই কি- পোন্ধৰ বছৰ ল'ৰা এটা এনেকৈ মাৰিব পাৰিব বুলি।
সেইটোয়ে। সেইটোৱে। আৰু -আৰু আমি বাইশ বছৰত কি কৰি আছো চোৱা।
আহ আমাৰ কথা বাদে দিয়া নৰ্মেল বেলেগ ক্ৰিকেটাৰেও। হা যিবিলাক প্ৰফ্ৰেচনেল ক্ৰিকেটাৰ থাকে কেনেকুৱা মাৰছিল নেকি তুমিয়ে কোৱা।
নাই নাই ইমান তোমাৰ মাৰা প্লেয়াৰ নাইে সেনেকুৱা।
ইমান মানে নায়েই মানে সিয়ে ফাৰ্ষ্ট ক'ব পাৰা। মানে হিষ্ট্ৰিত ফাৰ্ষ্ট সিয়ে আছে। অভিষেক শৰ্মাটো অকনমান ডাঙৰে আছে ক'ব গ'লে হা অভিষেক শৰ্মাকো পিছ পেলাই দিছে সি। বা তাৰ এজটো হিচাপত মই তোমাক কথাটো কৈ আছো ভাবা না ৰে।
সেইটোৱে।
মানে মানে কি খেলে ৰ মানে মানে তাৰ বেটিং চাই কাৰণে মানে মই বুলি নহয় গোটেই ইণ্ডিয়া চাওঁক। কব গ'লে মানে কিমান ফেন হৈ গৈছে তাৰ ক'ব গ'লে।
সেইটোয়ে তোৰে বাকী কিবা খালা না নাই?
খালা মানে মই ৰাতিপুৱা ৰুটি খালো চাহ খালো তুমি?
অ', মই খোৱাই নাই ৰবা মানে আমাৰ সেই পানী নাছিল পানী মানে আমাৰ দিবা মাতিছিল।
ত' পানী মানে দিবই অহা নাছিল এতিয়াহে পানী দিব আহিছে।
অ', আমাৰো পানী আমাৰো পানী অকমানৰ আগতে দিব দিব আহিল আমাৰ একেলগে পানী দি দিলে। অ', আমাৰো দিয়ে অ' আমাৰো কিনাই পানী আমাৰো। আমাৰো তোমাৰ বৰিং বেয়া হোৱা এই চাৰি চাৰি চাৰে চাৰি বছৰ মান হৈ গ'ল বৰিং মানে হেৰি হোৱা। মানে তলত পানীয়ে নাই আমাৰ তলত পানীয়ে নাই মানে।
আমাৰ আৰু কি হৈছিল আমাৰ আতে ইয়াতে বৰিঙৰ আছিল হা আমাৰ আগতে ইয়াতে বৰিঙৰে পানী আহে মটৰটো অন কৰি দিলে পানী আহি যায়। তাৰপিছত আমাৰ কি হ'ল তোমাৰ একদিন মটৰটয়ে বেয়া হ'ল নেকি পানীৰ উঠা হ'ল। তাৰপিছত তোমাৰ হেৰি বৰিং কৰিল আৰু।
উম।
বৰিং কৰিলে তোমাৰ আমাৰ ইয়াতে এটা কুৱা আছিল। এনেো তোমাৰ বৰষুণ চৰষুণ দিলে কুৱাত বঢ়িয়াকে পানী উঠে তেতিয়া সেনেকে আহি যায়। চাপ্লাই পানী। তাৰপিছত তোমাৰ কি হ'ল একদিন বৰিং কৰো এ তেতিয়া পানী নুঠিল তাৰপিছত বৰিং কৰিলে মালিকহঁতে। তাৰপিছত তোমাৰ বৰিং কৰোতে মানে যিখিনি বোকা ওলাই বোকাখিনি মানে তোমাৰ সেই কুৱটোত পেলাই দিছে। কুৱটোত পেলাই দিয়াৰ পিছততো কুৱাটো মাৰা গ'ল। কুৱাটো মাৰা যায় তোমাৰ তাৰপিছত নাই যোনখিনিত সিহঁতে সান্দিছে সেইখিনিত পানী নোলাল। পানী লোৱাৰ পিছত এতিয়া মানে তেতিয়া পৰা আমাৰ পানীয়েই নাই। এতিয়া মানে কুৱাটো খান্দাৰ কথা কৈছিল কেইদিন আগত এতিয়া নখান্দে বোলে আৰু। আকৌ যদি পানী নোলাই কাৰণ তুমি জান বৰিং কৰোতে কিমান পইচা যায় দহ বাৰ লাখ টকা লাগে।
উম, লাগে লাগে আৰেই আমাৰ ইয়াতে তোমাৰ কি জানা এ যি বৰিং আছিল হা আহ প্ৰথমতে কি হাৱা যাৱাই কিবা কিবা হাৱা দিলে পানীতটো ওলাই আৰু হা। প্ৰথমতে এনেকুৱ এনেকুৱা কৰিছিল মানে দুই তিনিবাৰ এনেকা বন্ধ হৈছিল দুই তিনিবাৰ মানুহ মাতিলো হা। মানুহ মাতি ঠিক এতিয়াৰ পৰা চাৰি বছৰ আগৰ কথা আৰু হা অ' কি বুলি কয় তাৰ পিছত তোমাৰ এনেুৱা হ'ল হ'ল পিছত এয়া আৰু পানী বন্ধ হ'ল নাহিল নাহিল নাই। তাৰপিছত মানুহ চানোহ মাতিলো গৈ পানীয়ে নাই। তাৰ পিছত মানে তলত পানীয়ে নাই আৰু তুমি যিমানে নাখান্দা কিয় আৰু আকপিনে আছে আগপিনে খান্দা নাই। পননাত পৰি যায়।
সেইটোৱে তোমাৰ এক-এক একফালে যদি খান্দি তোমাৰ পানী ওলাই ইচ্ছাটো মৰি যায় নহয় এনে পইচা বহুত যায়তো।
তাক তাই ক তাৰ পিছত ত আৰু তাৰপিছত। নাথে আৰু ক'লে কি এতিয়া নকৰে কি বুলি কয় পানী কিনি ভিবছে কিনে আমি পিন্ধা। পানী কিনি আ চাৰি বছৰ পৰা পায় তাৰ পৰা পানী কিনি আছো। চাৰি বছৰৰ পৰা আৰু। অ, ওপৰত টেংকি আছে বা তোমাৰ এই পইপ কানেক্ট কৰা আছে। যা তোমাৰ কি‌ জানা যেতিয়া পানী গাড়ী আহে পানী গড়ীখন এ পাল সোমাই দিবান পৰত টেংকি উে যাতে আৰু। এ পাইপডালত লগাই দিব লগাগাই দি কেনে পানীটো দিব অটমেটিকেলি ওপৰত পানীটো গুচি যায়।
অ, অ, তাৰ পিছত টেপত আহে আৰু।
অ, তাৰ পাছত টেপটো এৰি দিম আৰু টেপটো‌ পানী আহি‌ যাব আৰু। তোমালোক চেমি চিষ্টেম ন। আচ্ছা তোমালোকৰ তো ব বহুত ধাৰতি আছে কেনেকুৱা কেনেকে চিষ্টেম কৰিছে মানে।
আমাৰ মানে কি জানা আমি থাকো তোমাৰ চাতৰ তলৰ হালে আমাৰ চাতৰ তলৰ হালে তিনি ঘৰ আছে।
অ,
এই তিনি ঘৰক মানে তোমাৰ হেৰি। টেংকি বহাই দিছে, তাৰপিছত। অ, তিনিটা বেলেগ বেলেগ তিনটাৰে মানে আ, আমাক দিছে হাজাৰ লিটাৰৰ। তাৰপিছত বাকী দুই ঘৰক দিছে, তোমাৰ ছেভেন ফিফটি লিটাৰৰ।
উম,
তাৰপিছত তোমাৰ হেৰি এই চাইডে যোনকিটা চাটৰ তলত নাথাকে।
উম,
হয়টো।
অ, চাদৰ তলত নথকা তোমাৰ সেই আহ। তিনি চাৰি পাঁচ ঘৰ আছে হা, পাঁচ ঘৰ আৰু লাষ্টত। আৰু এক ঘৰ আছে ছয় ঘৰ সেইটো মানে ডাবল ৰুমে আছিল সেইটো তোমাৰ মানে ৱাল চ গৈছিল কেইদিনমানৰ আগতে কি কৰিছে মিস্ত্ৰী মাতি ৱাল চাল ঠিক কৰি সেইটো চিংগল ৰুম বনাই দিছে। সেইটো তোমাৰ ভিতৰত এটা ৰুম তাৰপিছত কিটচেন আৰু লেট্ৰিন বাথৰুমটো ভিতৰতে দি দিলে সেইটো। ত' সেইটোতো মানে। পানীৰ কানেকশ্যন টো কৰি দিছে মানে সেইটোতো হাজাৰ লিটাৰ টেংকি এটা দি দিছে। সেইটোৰো পানী চেম ভিতৰতে যাই পাৰে আৰু বাকী কেইটা যি কেইটা আছে বাকী পাঁচ্তটা ৰুম। সেইকেইটাৰ মানে পানী নাই আৰু ভিতৰত। আহ সিহঁতে মানে দাঙি নিব লাগে ভিতৰতো আৰু বাথৰুমৰলৈকে দাঙি আনিব লাগে বালটি আছে সেনেকে সিহঁতৰ। বাথৰুম মত পানী নাই ইহঁত।
আচ্ছা আচ্ছা আৰু তোমালোকে যে। এক হাজাৰৰ যে পানীটো ভৰোৱাা তোমালোকৰ পইচা কি পৰি পৰে মান কিমান লয়।
আমাৰ তোমাৰ চভেন ফিফটি লিটাৰত দুইশ টকাকে তোমালোকৰ।
আচ্ছা আৰু তুমি আচ্ছা আচ্ছা বেছি তোমাৰ আমাৰ ডেৰশ টকা লয়।
সাত, কিমান লিটাৰত।
ছেভেন ফিফটি ছেভেন ফিফটি বছি থাকে তাৰ। তাৰ তাৰো আঠশ মানৰ হয় মানে তাতো অকণ বেছি হয় আৰু অকণমান ডাঙৰ চছেভেন ফিফটি হয় বেছি।
চবতে তোমাৰ দামবোৰ বেলেগ বেলেগ চোন।
নাই নাই নাই আমাৰ অকলভেন ৱান ফিফটি বাকী ইয় ওচৰৰ মানুহৰ হাড্ৰেড লয়। মানে আমি তাৰ মানে বুত কলো কি আাৰি বছৰ হ'লোৱা আমাৰ মানে চাৰি বছৰত যিটো প্ৰাই প্ৰথমতে যিটো ওৱান ফিফটি আছিল ন সেইয়া ওৱান ফিফটিয় মানে চেঞ্জ কৰাই নাইক পাইছিলো। আচ্া বেলেগৰ এয়া ধৰিলো ললে এতিয়া ল'লে তোমাৰ চাৰিশ টকা। চ দুশ টকে লয়ভেন ফিফটি মোন আৰু লিটাৰ।
অ, অ, আমাৰ মানে তোমাৰ ওপৰত হাজাৰ টেংকিৰ এটা বহোৱা আছে।
উম,
তলত আমাৰ এটা পাঁচশ লিটাৰি দাম আছে তলতটো আমি কিয় থৈ দিছো কাৰণ ওপৰত যিটো টেংকি আছে সেইটোতো পানী। কিমান আছে আমি চাই থাকিব নোৱাৰো ন গম নাপাওঁ কেতিয়া শেষ হয় সেইকাৰণে মানে হেৰি কোনোবা যদি আলহী চালহী আহিলে প্ৰব্লেম নহয় সেইকাৰণে এক্সট্ৰাকে আম তলত পাঁচশ লিটাৰৰ দাম কিন থৈ দিছো তাতে পাঁচশ লিটাৰ ষ্ট কৰি থৈ দিওঁ।
আচ্ছা টোটেল তুমি দুই গাড়ী মাত, মাতা ক একেলগে।
অ', দুই গাড়ী তেতিয়া তোমাৰ এক গাড়ী লিটাৰ পাঁচশ লিটাৰ হৈ যায় বাকী আধা গাড়ী আৰু এক গাড়ীৰ ওপৰত হাজাৰ লিৰতাটো হৈ যায়।
উম, উম আৰু তোমালোকৰ এনে পানী ধৰি লোৱা আজি মাতিলা ধৰি লোৱা আহ মান একটেংকি ফুল কৰিলে আৰু চাৰে সাতশ লিটাৰ চাৰে সাতশ লিটাৰে মানে এটা টেংকিত অ', তোমাৰ কিমান দিন যায় কেইদিন যায় তোমালোকৰ
পাঁচশ লিটাৰ নাহে তোমাৰ হাজাৰ লিটাৰ আহে তাৰে
আচ্ছা তোমালোকৰ টেংকি মানে নহয়, নহয় নহয় এই যোনে দিব আহে সি হাজাৰ লিটাৰ লৈ আহে পানী।
নাই, নাই সি চাৰে সাতশ আনেই আমি দুই গাড়ী মাতো ন ত হাজাৰ ত হাজাৰ লিটাৰ হৈ যায় দুই গাড়ী মাতিলে অ'।
মানে তোমোলোকৰ টেংকি হোজৰ লিটাৰ হয় বাট সি যে আনে সিটো চাৰে সাতশ লিটাৰে আনে ন।
আৰে মই তোমাক কি কৈছো সি চাৰে সাতশ আনে আমি মানে চাৰে সাত যদি ফাৰ্ষ্ট এক গাড়ীৰ ওপৰত লৈ ও
উম গম পাইছোঁ আৰু দুই ছেকেণ্ড গাড়ী আৰু ওপৰত আধা লোৱা তলৰ পাঁচশ লিটাৰটো ফুল কৰা গম পাইছো এইটো মই মানে তোমাৰ মানে চাৰে সাত আতশ লিটাৰ ধৰা ম চাৰে আঠশ লিটাৰ বা দুটাই ধৰি লোৱা হা এই দুই টেংকি পানী মানে 'টোটল চৈধ্যশ লিটাৰ বা পোন্ধৰচ লিটাৰ পানী তোমাৰ কিমান দিন যায় আৰু। একগাড়ী।
পোন্ধৰশ লিটাৰ পানী এ তোমাৰ হেৰি ছয় দিন বা সাত দিন যায় হাইষ্ট।
আচ্ছা আচ্ছা এ ঠিকে আমাৰো এনেকুৱাই কি বুলি কয়। অ', এ দুটা একদিন পানী ভৰা চাৰে আাতশ লিটাৰ পি আমাৰ দুদিন বা চ আঢ়ৈ দিন এনেকুৱা বুজাই আৰু। দুদিন আজি, আজি আৰু কালি তিদিন পৰহি গধূলি ল'ব লাগিব এনেকুৱা টাইপৰ আৰু।
অ', পানী খৰচাও কৰা যায় ন বহুত কাপোৰত ধোৱা গা ধোৱা বাচন ধোৱা এইবোৰত।
এটোতো পানী খৰচা আৰু পানীতো নাই চোন কিমান লাগে কিমান দৰকাৰ আৰু আৰু ক'ব গ'লে এতিয়া গুৱাহাটীতো বৰ্তমান পানী বহুত সমস্যা আছে মানে পানী বহুত
নাই, ব বহুত জাগাত নাইয়ে পানী।
পানী নায়ে, এতিয়া মানে কি আৰু ইমান ডাঙৰ ডাঙৰ বিল্ডিং চিল্ডিং অট্টালিকা চট্টালিকা আছে চাৰিও পিনে ইণ্ডাষ্ট্ৰি আছে তাতে কম পানী লাগে নেকি? তুমি এটা ফ্লেটে ধৰি লোৱা এটা সাত তাল্লা আঠ তাল্লা ফ্লেট এটা, তাতে ক'ব গ'লে কম মানুহ আ নেকি চল্লিশ সিহঁতি ইজিগেৰি, ত্ৰিৰিশ গেৰী মাৰে ত্ৰিশটা মান ফেমেলি থাকেই, চলিশটা মান ফেমিলি থাকে থাকে, বা পঞ্চাশটা ক'ৰবাত ক'ত এশ দেৰশ ফেমিলি থাকে, তে এখন গাওঁ ক'ব পৰা এটা ফ্লেটত তাততো আৰু কিমান পানী লাগিব তুমিয়ে কোৱাচোন।
অ'কে অ'কে, বাকি তোমাৰ অমৃত হঁতৰ ফালে বোলে পানীৰ দাম বহুত। সাতশ লিটাৰত চাৰে সাতশ লি